ছা, আছো আছো এনে তুমি কি কৰিছা?
এই মইয়ো এনেই আছোঁ, বা ফোন চোন নকৰাই হ'লা ন আজিকালি।
এই মোৰ যে একে টাইমে নাই জানা পঢ়াৰ পৰা।
বাপ্ৰে বেয়া
কি কৰিবা আৰু এই এ পি এছ চি দিম ভাবিছো এইবাৰ। অ। মানে প্ৰীলীমচটো তো মই পাৰিয়ে যাম মোৰ ক্ৰেক হৈয়ে যাব। হেই মেনছ টো অকমান তেনচন। আৰু যোৱাবাৰো নাম আহিছিল নহয়, ইণ্টাৰভিউতহে কাত খালে।
একে।
উম। তুমি এনে কি কৰি আছা? নেই এইবাৰ আহিবই লাগিছেই পঢ়াটো যিৰকম কৰিছো। আহিয়ে যাব।
আহিব আহিব। ময়ো তোমাৰ এয়া ইণ্টাৰভিউ চিন্টাৰভিউ দি আছো।
কিহৰ কাৰণে?
মই ও এইবা এদি য়া ৰি দি আছো, বাকী চব ফালে লাগি আছো আৰু।
অ অ বাকী মানুহজনী দেখাই নোপোৱা হলো আজিকালি, ক'ত থাকা?
এ বাকী ঘৰতে এ ওলাই কৰি যাবলৈ মনেই নাযায়ো ও।
অ প্লেন এটা বনোৱা আকৌ কৰ'ৰবাত ফুৰিব যোৱাৰ।
অ প্লেন এটা বনাব পাৰি।
অ আমাৰ হেৰিহঁতক লৈ ল'ম ন, অ খানা টো, পাৰি লাষ্ট বাৰ খানাত বহুত ভাল লাগিছিল ন? এ অনিমা খুৰীহঁত আহিছিল যে, বৰ ভাল লাগিছিলে। অ তো। আকৌ হেৰি মলয়া মলয়া বৰ্মা মলয়া।
কেনেকে পাহৰিম ভাই সিহঁত কেইজনী।
মলাই বমা আৰু দলি বমা থাকিলে বৰ ভাল লাগে একেলগে।
কি নাচে দুইজনীয়ে মানে মই কৈছো নহয় বেষ্টফেৰেন একে। আৰু ৰিম জিম যে বা কি, কবা আৰু ৰিম জিমৰ কথা ৰিম জিম আৰু হিৰণময় লগ পালে কে ক'বই নালাগে আৰু, একে মেফিল বনি যায় মানে।
চোৱা সিহঁত দুটাক যে ল'বই লাগিব দেই। ভোজ খালে সিহঁতক ক'বই লাগিব কিন্তু।
আৰু অবিনাশ দাক নাপাহৰিবা আকৌ
ঐ সি টো মেইন মানু্হ
সি মেইন মানুহ
সি বুজাৰ মেন মানুহ
হম ওলাবা দিয়া ন আমি বনভোজ্তা খাই দিম নহ'লে পুখুৰীৰ ফালে অ তোমালোকৰ পুখুৰীতে পাৰি খাবলৈ
অ ধুনীয়া লাগিব আমাৰ ইফালে টো অহাই নাই তুমি বহুত দিন
যোৱাই নাই মই বহুত দিন মানে মই মাজতে থাইলেণ্ডৰ পৰা আহি পাইছোহে বেছিদিন হোৱা নাই যে
আহ
বহুত পইচা ইফালে খৰচ হ'ল সেইকাৰণে মানে এনেকে প্লেনেই বনোৱা নাই ক'তো তুমি ওলাবা মানে মই নেক্সট গোৱালৈ যাম ভাবিছিলো
অ' নেক্সট ময়ে যামতো এই জুলাইত
অ জুলাইত অ পাৰি দিয়া ন মোৰ তোমাৰ এ পি এছ চি একজাম আছে পাঁচ তাৰিখে পাঁচ তাৰিখৰ পাছত পাৰি গুৱাত প্লেনএটা বনাবলে
পাৰি পাৰি মোৰ আৰু লগ লগৰ দুজনীমান যাব তুমি চিনি পাবাই চাগে
অ মই কিন্তু ৰিম জিমক এৰি থৈ নাযাওঁ দেই তাইক মই নিমেই মানে তাই আৰু মই শ্বপিং কৰিব যাম ভাবি আছিলো এইকেইদিনত
এ মোকো কবা মোৰো কেইটামান বজাৰ কৰিবলৈ আছিলে
চাগে তোমাৰ চেভেনটি লেক্স চেভেনটি লেক্স আহিছে চেভেনটি থাউজেণ্ড এৰাউণ্ড হ'বই আৰু কাপোৰত ন
মোৰো হ'ব
কিমানতো লাগিবই তাৰ তলত কাপোৰ আৰু কিনো কিনিবাই নো ড্ৰেছবোৰৰ যিহে দাম
এই মই যে এটা ড্ৰেছ লৈছো ফাইভ থাউজেণ্ড লৈছে আকৌ গোৱাৰ কাৰণে
গোৱা কাৰণে বাহ মই ছাভানা পা পা চান চাইছিলো নহয় ইমান ধুনীয়া ধুনীয়া ড্ৰেছ কেইটামান পাইছো
এ মোক অ দিবা দিবা মই আকৌ এইচ এন এম এইবিলাক ৰ পৰা চাওঁ এ সৰু- সুৰা ব্ৰেণ্ডৰ পৰা নানোৱে দেই!
অঁ মইয়ো নাই কাম কৰি পেলাই গুৱাহাটী নহলে। আমি শ্বপিং এটে কৰি আহো আৰু ন। মই জাৰা- চাৰা পৰাহে ভাল পাওঁ কিনি, পেলাই জান মই এই লোকেল মানে ষ্ট'ৰ পৰা ইমান ভাল নাপাওঁ কাপোৰ।
মইও ভাল নাপাওঁ কিবা কাপোৰবোৰ,
জাৰা গুছি এইবোৰ ব্ৰেণ্ডৰ পৰায় চিপ কোৱালিটিৰ কাপোৰ বহুত বেয়া। জিনছ, চিনচ মোৰ মানে ইৰীতেটিং হৈ যায় স্কীন টো কিবা মানে এলাৰ্জি হৈ যায়।
অঁ কৈছাহে নে মোৰ যে চাবা আৰু। মোৰ স্কিনটো এনেই চেঞ্চিটিভ আৰু মানে আৰু বহুত বেয়া মানে মই কৈছো নহয় মইতো এটা কাপোৰ
ময়ো ময়োঁ বেলেগক দি দিওঁ মানে মই একদম দান দক্ষিণাকৈ বহুত ভাল পাওঁ এবাৰেই পিন্ধো এটা কাপোৰ
মোৰ তো এটা হেৰি ইমান এইট থাউজেণ্ডৰ ড্ৰেছ এটাত কোনোবাই কিবা এটা পেলাই দিলে ভাই পাৰ্টি এটা গৈছিলো, তাৰপিছত মোৰ ইমান ড্ৰেছটো ইমান মানে ভাল আছিলে নহয় মানে দি দিলো আৰু
এইট থাউজেণ্ডৰ ড্ৰেছ আৰু এবাৰে পিন্ধিব পাৰি
পাৰে আহঁ।
কম নামি কাপোৰ নিপিন্ধোয়ে।
ময়ো নিপিন্ধো।
তাকে, মই থাইলেণ্ডৰ পৰা মাজতে বস্তু ড্ৰেছ কেইটামান আনিছিলো। তোমাক দেখাম দিয়া আহিলে।
অঁ' দেখাবাচোন।
উম। এনেকে ট্ৰিপ-চিপ বনাব লাগে আকৌ মাজে মাজে ন।
অঁ' বনাব লাগে এনেই ঘৰতে সোমাই সোমাই বৰ লাগি যায়গৈ।
বৰ লাগি যায়। আমাৰ ইমান বি এম ডাব্লিউ এখন কিনে নহয়।
অঁ' হয় নেকি? তুমি মোক কোৱাই নাই আকৌ। ৰাইদ এটা দিবা তেনেহলে মই যাম তোমাৰৰ ঘৰলৈ।
উম, উম, হ'ব মই শিকি আছো মানে। আমাৰ এ পাৰ্চনেল ড্ৰাইভাৰ আছে।
মই আকৌ তোমাৰ হেৰি মোৰ ডিফেণ্ডাৰ এখন ললো
হাঁ।
উম' বেছি দিন হোৱা নাই এ মোৰ লাগিয়ে থাকে ন।
উম, উম বুজিছো।
উম দিপেনদ্বাৰা তাৰ পিছত আৰু এখন নতুনকে লওঁ বুলি ভাবি আছো।
আমাৰ মানে যোনটো শ্বেফ আছিলে, অহা নাই জানানে। মই খাবই মনে নাযায় সি ভাত নবনালে।
আমাৰ, আমাৰতো চাৰিটামান আছে বাৰুতে।
উম, চ্বেফ তোমালোকৰ অঁ মোকো ভাল চ্বেফ এটা লাগে জানা ইয়াক মই আনিছিলো, তোমাৰ তামিলনাডুৰ পৰা হাঁ, ই বহুত ধুনীয়া বনাই মানে তাৰপিছত তাক ৰাখিলো। সি এতিয়া মানে বেলেগ এটা আমাৰ ওচৰতে মানে এটা তোমাৰ হেৰি ডক্তৰ এটা থাকে আৰু চাৰ্জন হয়। সিহঁৰ ঘৰত সেই এতিয়া কৰি আছে। মোৰ মানে বহুত বেয়া লাগিছিলে সেইটো কথা শুনি। ত' সেইকাৰণে মানে এতিয়া আমাৰ ঘৰত নায়েই তেনেকুৱা ন নৰ্মেল কুক এটা আনিছো আৰু এতিয়া। ভাল চেফ নাই তেনেকা।
এ মই এটা পঠিয়াই দিম ৰখা মোৰ তাত বহুত ভাল ভাল আছে।
ক'ৰ পৰা আনিছিলা তুমি তোমালখিনি।
মোৰ এইটো তোমাৰ ক' পৰা আনিছিলো, উম ' দেলহি নে ক'ৰ পৰা আহিছিলে সি?
অ চেলেৰী কিমান দিয়া?
চেলেৰি তোমাৰ তাক যিমান লাগে আৰু, সি মোক যিমান খোজে মোক সিমানেই দি দিওঁ। টেন লেক্স বুলিলে টেন লেক্স দি দিওঁ, বহুত কাম কৰে ন।
অ' তাকে মইোতো মানে ক্ৰেডিট কাৰ্ডে দিদিওঁ।
নহয় তেনেকে দি নিদওঁ আও ক্ৰেডিট কাৰ্ডখন তাত বহুত থাকে ন।
অ' নাই মই দি দিওঁ মানে মোৰ মানে একো ফৰকে নপৰে। দি দিওঁ আৰু তই যিমান খৰচ কৰ কৰ মোক দি দিলেই হল ঘুৰাই, নিদিলেও কথা নাই।
মই মানে তাক সুধি লওঁ। মই বোলে তোক কিমান লাগে ক? সি যিমান কয় মোক সিমান দি দিও। মই একেবাৰে না বুলি নকয় মানে তাক।
সেইটোৱে না কবও নালাগে জানা, এইবোৰ মানুহক মানে আমি ৰাখো ন মৰম চৰম কৰি ৰাখিব লাগে ভালকে। কাৰণ সিহঁতেওটো এটা ফেমিলি এৰি থৈ আহে ন, আমাৰ
সেইটোয়ে ইমান দূৰৰ পৰা মোৰ কাৰণে ইমান ধুনীয়া খানা বনাই
সেইটোৱেটো তাক মাজতে মই থাৰ্ এখন গিফ্ট কৰিছো।
অ'মোৰ তোকো কৰিছো।
হয় নেকি?
উম এ তাকতো বহুত কিবাকিবি দিয়ে থাকো। সি যে কয় মেম দিব আৰু মই সেই কি ল না।
তোৰে চব ন আমি কাৰ কাৰণে ঘটিছো নো তোৰ কাৰণে ঘটি আছো।
সেইটোৱেই।
সেইটোৱেটো কথা। ময়ো মানে মোক বহুতেই ভাল পায় ইহঁতে যে।
মোকো। এ মইতো উঠো যে ৰাতিপুৱা উঠো ধৰি লওঁ উঠি ৰাতিপুৱা ধৰিল মই বেদপা যেতিয়া নামো ধৰি লোৱা বিচনাৰ পৰা এটাই টো উঠি দিব মেম উঠিলে নেকি? মোৰ চে এটোৱে আহি পেলাই মোক চেডেল দিব কিবা খাব ব্ৰাছ কৰাই দিব এ বহুত
পৰা উম মই নোখোৱালৈকে ভাতেই নাখায় মই কৈছো নহয়। ৰখি থাকিব একদম মই ভিতৰত সুমিয়ালেহে সিহঁতে খায়। আৰু মই মানে খোৱাৰ আগতে অকমান চেক কৰিব কাৰনে মানুহ ৰাখো মানে। সিহঁতে প্ৰথমতে খাই খানাটো মানে ভাল হৈছে বেয়া হৈছে পুৰা ৰেটিং কৰাৰ পাছতহে মোক আকৌ খাবলে দিয়ে। আকৌ কেইটামান আছে মই খোৱাৰ পাছতহে খাই মানে সিহঁতে উ ইমান মানে হেৰি।
আৰু বাকী ঘৰত ভাৰ খবৰ খাতি তোমালোকৰ?
হয় ভাল ভাল ভাল।
তাকে মই ফ্লেট এটা কিনিছিলো হেৰিত দেল্হী চাইডে মানে, যাবই পৰা নাই তালে।
ময়ো লৈছোঁ এটা।
অ লৈছা নেকি তুমিও?
অহ।
আছে মোৰ মানে য'তে ত'তে ঘৰে ঘৰ। ভকেচনত ধৰি লও মই নাথাকো কোৱে ন ইয়াত। মই য'তে ততে ঘূৰিয়ে ফুুৰো আৰু। গোৱা চাইডে এতিয়া তাকে মোৰ বৰ যাব মন গৈ আছে বহুত দিন হ'ল যাম বহুত দিন মানে কিমান আৰু বিশ দিনমানান হৈছে, আকৌ যাব মনে গৈ আছে মোৰ তালে। পিছত যাম দিয়া আমি পুৰা ফটো চটো উঠিম।
মজা লাগিব যাম দিয়া
অ যাম দিয়া
আমি একেলগে প্লেনে বনোৱা নহয়
সেইটোৱেটো প্লেনে বনোৱা নহয় একেলগে আমি ডিচেঞ্চ হৈ যায় ন আমাৰ ঘৰত আৰু মই মানে মেইনলি জানা নাথাকোৱে ন যতে ততে ঘূৰি এ ফুৰো বোলে আজি আমেৰিকা কাইলৈ বোলে হেৰি তোমাৰ থাইলেণ্ড পৰহিলে লৈ বলে গোৱা মোৰ মানে বিজনেচৰ মানে হেৰিত মই মানে ঘূৰি এ ফুৰা যায়
ময়ো ময়ো মোৰ
সেইকাৰণে মানে বহুত প্ৰব্লেম মই যে কাকো টাইমে দিব পৰা নাই জানানে
এ ময়ো নোৱাৰো ঘৰৰ পৰাও কৈ থাকে ঘৰৰ লগত ফেমিলি মানুহ বিলাকে মানে কৈ থাকে ন যে ৰচোন কেইদিনমান আমাৰ লগতে বল উম
ইমান মাতি থাকে মানে যাবই নোৱাৰো ফেমিলি মানুহৰ ঘৰত কামৰ পৰাই যাব নোৱাৰো মানে এতিয়া ঘৰ মোৰ পাঁচটা মান আছে মই মানে এটা ঘৰলৈও মই যাব নোৱাৰো
এ দিগদাৰ হয়
বহুত প্ৰব্লেম দেই
বহুত প্ৰব্লেম বহুত বাকী ঠিকে আছে দিয়া ন আ
ঠিকে আছে দিয়া অঁহ হ'ব
উম উম
উম বাই
বাই